হেল্ল'
অ কি কৰি আছা?
হে আছোঁ ৰবা এনে
অ ভাত চাত খালা
খালোঁ ভাত পানী খাই লৈ কিনে এতিয়া পিঠা বনাব ধৰিছো ৰ'বা
অ কি পিছে কি পিঠা
এই বিহুৰ ভোগালী বিহুৰ পিঠা অলমান প্ৰিপাৰেচন কৰিছোঁ আৰু
অ আমাৰ এইবাৰ বনাই আমাৰ আকৌ ৰাতি বনাই দিনত এতিয়া বনোৱা নাই এতিয়া যিয়ে ইমান গৰম
অ কিন্তু মানে টাইম পালে টাইম পালে যেতিয়াই টাইম পাওঁ তেতিয়া বন বনাও নহলে এনেই মানে ঘৰতটো আৰু সেনেকে পাই নাপওঁ ন
উম সেইটো
হু মই এয়া চাও কা পিঠাটো যে মাজত যে নাৰিকল দি আছে আমাৰ ইয়াতো বাৰু সেইটো কান পিঠা বুলি কয়
অ অ ময়ো সেই হেৰিতো নাৰিকল দি সেই পিঠাটো বনালো
হুঁ হুঁ অ অ চবৰেতটো চব জেগাতে নাম বেলেগ বেলেগ হয়
অ চবৰে নাম বেলেগ বেলেগ থাকে এয়া আৰু কি
আৰু কি কি বনালা
আৰু সেইয়ে বনাইছো আৰু লাৰু বনাম আৰু তিলৰ লাৰু তো বা কেনেকে বনাই সেইটো বনাব লাগিব ৰবা শুনিছোঁ তোমালোকক
নাৰিকলৰ লাৰুৰ দৰে একেই তিলৰ লাৰুটো হলে তিল খিনি ফাৰ্ষ্টটে অকনমান ভাজি ল'ব লাগে কাৰণ তিলৰ কিবা এটা গোন্ধ থাকে ন ত' সেইটো গোন্ধটো যাব কাৰণে তিলখিনি মানে ড্ৰাই ফ্ৰাই কৰি লোৱা হয় বেলেগ এক একো ক বেলেগ একো কৰিব নালাগে তাতে খালি ড্ৰাই ফ্ৰাই কৰিলে হ'ল অলপমান আকৌ গুৰখিনি
আহ গুণখিনি লিকুট কৰি ললে হল তিলখিনি তিলখিনি ভাজি থাকিলে লিকুইট খিনিও ঢালি দিলেই হল
এ সেইটো হে আও আমাৰ আমাৰো টো ইমান আৰু বনোৱা নহয় বেলেগত তো হেৰি কি কয় আপাৰ আচাম ফালে বহুত পিঠা বনাই
অ এইটো আপাৰ আচাম লো আচাম মানে গাঁওৰ এৰিয়াত মানে বহুত পিঠা বনাই কিন্তু আমাৰ ইয়াত ততে আৰু গুৱাহাটী এৰিয়া চহৰ এৰিয়া কতো আৰু ইমান পিঠা বনোৱা উম
উম তথাপিও আৰু মানে ইয়াতকে বেছি আৰু আপাৰ আচামত বেছি পিঠা মানে মানে বেলেগ বেলেগ, ধৰণৰ সেইবিলাক আমি নামেই নাজানো
উম সেইটো হয় ন
সেইটো বাকী কি খাবা পিছে মানে প্ৰিপাৰেচন, চিকেন মাছ কেনেকুৱা?
মানে এনেইতো আমাৰ মা মানে আমাৰ গোটেই চেনে খোৱা বেলেগ বেলেগ ন মায়ে মাছ মা মায়ে মা মাংস নাখায় মা কাৰণে মাছ, ভন্তি আৰু মই মানে মাছ, নাখাওঁ বাকী বেলেগ মাংস নখাওঁ চাউল মাংস এনেকুৱা মাংস নখাওঁ অকল ব্ৰইলাৰ খাওঁ আমাৰ, সেইকাৰণে ব্ৰইলা, আকৌ দেউতায়ো মানে আহ গাহৰি খাই দেউতা কাৰণে গাহৰি বাকী আৰু গোটেইকেইটাৰ কাৰণে পনীৰ কণী গোটেইখিনিয়ে আছে খালি মাংসৰ ভিতৰত অকণ গাহৰি আৰু পনীৰে আছে অ এয়া ব্ৰইলাৰে আছে।
অ চবেই আমাৰো আকৌ পাপা ইমান মাংস নাখায় ত' মানে ছাগলী মাংস খাম সেইটো ভাতৰ লগত খাম আৰু মানে ব্ৰইলাৰ আনিছে সেইটো মানে অকল ভাজি খাব কাৰণে আৰু মাছ আনিছে মই মাছ ইমান ভাল নাপাওঁ
আমাৰ আৰু ছাগলী মাংস নাখাওঁ যায় আমি সেইকাৰণে আমাৰ মানে ব্ৰইলাৰটো আমি ড্ৰাই ফ্ৰাইও কৰিব লাগে আৰু আমি জোল ও বনাব লাগে। এনে মানুহ জোল বনোৱা নাযায় বাৰু ড্ৰাই ফ্ৰাই কৰি থোৱা যায় মানে খাওঁ আৰু সেনেকে আৰু বাকী বেলেগ খ দালি থাকে পনীৰৰ আঞ্জা থাকে স মাংসটো ড্ৰাই ফ্ৰাই হলেও চলি যায় আৰু
উম সেইটো আজিকালি আকৌ হেৰি কি কয় মানে ৰেডিমেডটো কিনিব পাই দিয়চোন পিঠা পেকেটত সেইকেইটা ইমান ঘৰত বনোৱাটো যিমান
আহ সেইটো ইমান এটা খাই কিনে ভাল নালাগে মানে ঘৰত বনোৱাটো টেষ্টই বেলেগ মানে
উম কিন্তু ধুনীয়া হয় সিহঁতৰ পিঠাবিলাক মানে দেখাত ধুনীয়া হয় কিন্তু সোৱাদ নাথাকে
হয় বাৰু দেখাত ধুনীয়া হয় অ ঘৰৰ পিঠা আৰু দেখাত যেনেকুৱা নহয় খাব পাৰি আমি
উম আৰু ভিউজৰ পিছফালে বেছিকে দি খাব মন যায় ভাবাচোন
সদায় খাব মন যাব।
সেইটো আৰু এইফালে ভোগালী ইয়াতে বহে বজাৰ বহে নহয় খানাপাৰাত যাবা নেকি?
অ যাব পাৰি চাব কাৰণে কি কি ওলাই?
তাতে ম'হৰ দৈ চব মানে ওলাই আৰু কিনি কাৰনে আনিব পাৰি ম'হৰ দৈতটো তাতে কিন্তু ভাল আৰু তাতে পুৰহি পাৰ ন সেইখিনিতে আৰু
মেলা বিলাক ভালেই লাগে কিন্তু দামটোহে বহুত বেছিকৈ লয়।
উম বহুত দাম কয় তাৰ পিছত আৰু এইফালে চান্মাৰি ফালেও মেলা হয়
আমাৰ ইয়াতে চাগে বহুতখিনি জাগা বহুতখিনি ঠাইতে মেলা হয়।
উম উম হয় হয়
যাব লাগিব ৰবা এদিন ক'বা এঠাইত।
উম তাকেতো তুমি বনোৱা নে পিঠা এনে মায়ে বনাই?
মাও বনাই মইও বনাও মানে আগতে মানে আগতেতো পুৰা কমপ্লিট মায়ে বনাইছে আগতে মাৰ একো বেমাৰ চেমাৰ নাছিলে যিহেতু মায়ে বনাইছে। তেতিয়া যিহেতু মই, ডাঙৰ হৈ আহিছো মাৰ মানে গাৰ ইমান ভাল নাথাকে ন মানে এতিয়া মানে মাও বনাওঁ আধা মইও বনাওঁ আধা সেনেকে মিলি জুলি কিনে বনাওঁ আৰু
অ আমাৰ দিউটিত যাই ইমান টাইম নাপায় আৰু দিনততো নবনায়েই ৰাতিয়ে বনাই মায়ে তেতিয়া আৰু মায়ে অকনমান ভাগৰ লাগিলে মই অলপ বনাই দিও আৰু নাজানো তথাপিও
উ আমাৰ বিলাক ইমান পাৰফেক্ট নহয় বাৰু কাৰণে আমিতো এতিয়া বনাব কাৰণে আম ষ্টাৰ্ট কৰিছে এ মাহ কিমান বছৰৰ পৰা বনায়ে আছে বনায়ে আছে
উম উম আমাৰ মা হতেতো আমাৰ আইতাও বয়স হৈছে আইতাও নবনাই মাক দি পঠাই সেনেকে পাঁচ কেজি ছয় কেজি চাউলৰ সেনেকে বনাই দিয়ে বাৰু আৰু
উম তাতে তাকে কি কিন্তু বনাই মেলি বনাই কিন্তু ভালেই লাগে যেতিয়া মানে বনাই থাকো মানে বনোৱা হোৱাৰ পিছত যেতিয়া দেখা পাম আৰু অ কমপ্লিট হৈ গ'ল বনোৱা সেইটো চাই কিনে মানে সেইটো চেটিং চাই সেইটো চেটিছফেকশ্যনটো পুৰা বেলেগেই আৰু মানে
উম আমাৰ মতন হেতি বনাই থাকে খাই থাকো বনাই থাকে খাই থাকো তেওঁ গেষ্ট্ৰিক উঠি যায় মানে সেইদিনাতো
এ কিন্তু আমাৰ আকৌ কি হয় আমাৰ ঘৰত মোৰ মা ভন্টিৰ মানে আমি মানে বস্তুটো বনাই থাকিলে আমি খাব পাৰো যেতিয়া মানে বনাই থাকে তেতিয়া খাব পাৰো কিন্তু যেতিয়া বনোৱা হৈ যাব ন থৈ দিব আলহী দিব কাৰণে তেতিয়া কিন্তু আমি কিন্তু নাখাওঁ তেতিয়া মানে মায়ে মানে কয় আৰু যে অকণ বনোৱা সময়তে খাবি নেকি তহতে পিছত নাখাও নেকি আমি মানে পিছত নাখাওঁ পিছত মানে ভাল নলগা হৈ যায়
উ
অকল বনাই থকা সময়খিনিতে যে আমি এখন বা দুখন খাম বাকী আৰু অ' বনোৱা হোৱাৰ পিছত আৰু কিন্তু তাইও নাখায়। মইও নাখাওঁ মানে
অ' সেইটো আৰু আজিকালি ইয়াতে ঢেঁকীও পোৱা নাযায় দিয়াচোন। ঢেঁকী নাইয়ে মিক্সিত মাৰি কিনি আমাৰ কিবাকে এটা ঢেঁকী পালে। সেই তাতে আনিলে আৰু কৰি
অ' আমাৰ মা আমাৰ মা আগতে মানে আগতে আমাৰ মাহঁতে মানে পিঠাৰ ব্যৱহাৰ কৰিছিল মানে। মা আৰু ওচৰৰে এনেকুৱা আনতি বা মিলি কিনে তেতিয়া মানে ঢেঁকীটো পাতিছিলে কিন্তু ঢেঁকীটো পাতিছিলে মানে তাৰপিছত মানে কোনো মানে ইউজ নকৰা হোৱা কাৰণে ঢেঁকীয়াটো বেয়া হৈ থাকিলে। বেয়া হৈ থাকাৰ কাৰণে এতিয়া মাই মানে সি ঘৰত অকল ঘৰত খাবৰ কাৰণে পিঠা খুন মানে পিঠাগুড়ি ওলাব লাগে তেতিয়া মিক্সিতে দি দিয়ে। কিন্তু কেতিয়াবা অ' আৰু বাকী যদি বেছিকে চাউল লাগে বা বিহুৰ সময়ত মানে মানে এতিয়া মেচিনত নিব পাৰি নহয়। মিনত তাতে কিখি
অ' সেইটো আৰু গুৱাহাটী নো ক'ত ঢেঁকী পাবা নাপায় আৰু মিক্সিত মাৰিলে ইমান এটা ভাল নহয় নেকি আমাৰ মাৰি পোৱা নাই কিন্তু ঢেকীতে কবাৰ পৰা হলো বিচাৰি এইবাৰ গাঁৱত খাই ঢেকী মানে তেনেদৰে লৈ আহিছিলো মানে
সেইটো মানে যিমান যি হলেও ঢেকী ত বেলেগ ন ঢেকীটো নিজে হাত ভৰি নিজৰ ভৰিৰে হে কৰা যায় আৰু বাকী মিক্সিত আৰু অ' মেচিনতো অলপ কথা থাকে নহয় বেলেগ বেলেগ
উম আৰু কি হয় মানে মেচিনত মানে কি হয় মিক্সিত যোনটো মানে গৰম এটা হেৰি ওলাই তেতিয়া মানে হাত আঠাটো নোহোৱা হৈ যায়। চাউলৰ তেতিয়া পিঠা নুঠে ভাঙি যায় সেই হয়।
আমাৰ বাৰু এনেকুৱা এদিনো হোৱা নাই বাৰু যিমানো পিঠা মানে মায়ে মানে যিমান ঘূৰাও মানে পিছত মাৰিকিনি পিঠা বনাইছে। আজিলৈকে কিন্তু এনেকৈ উঠি যোৱা নাই বা বেয়া হৈ চোৱা নাই আৰু
উম। নাৰিকলো পাৰি মিক্সিত মাৰিব মাজত হাতেৰেকে ৰুকি ৰুকি কঁকালৰ বিষ উুঠি গ'ল ইমান। নাৰি কাল ৰুকিছো।
মই কিন্তু সেইটো ভাল নাপাওঁ দেই যিটো নাৰিকলটো একদম মিক্সিত একদম সেই মাৰি দিয় আনো। ন। সেইটো ইমান দেখ খাবলৈ টেষ্ট নালাগে। নিজৰ হাতেৰে ৰুকি ৰুকাৰ পিছত সেইখিনি ওলায় বা সিখিনি তেতিয়া নাৰিকলত লাৰু বা পিঠা বনালে সেইটো খাবলৈ বেছি টেষ্টি হয়।
উম সেইটো তে আৰু যে এটা পিঠা বনাই প ন লাৰু এটা আছে বহুত টান সেইটো খাব ন কিন্ত ভ ভাল নালাগে মোৰ। বহুত টাইত
গুড়ৰ লাৰু যিটো মানে গুড়া আৰু অকল গুড় দি যে বনাইছে।
উম উম বহুত টাইত থাকে সেইটোতো
মানে সেইটো বনোৱাৰ কিবা বেলেগ এটা টেকনিকেই আছে মানে কেতিয়াবা এইটো ঢিলা হয় কেতিয়াবা এইটো টানো হয়।
বেছি তাক টানেই হয়।
বেছিভাগ মানে যদি বনাব জানা তেতিয়াহে ঠিলা হ'ব বনাব নাজানিলে সেইটো কণেও হ'ব দিয়াচোন
উম ম মায়ে একবাৰ বনাইছিল নহনাইে একবাৰ বনাইছিল। এটাও খাব খাব নোৱাৰিলে কোনোৱে খাব নোৱাৰিলে।
মায়ে বনোৱা কিন্তু প্ৰতিবাৰেেই কিন্তু টান টান হোৱা নাই ঢিলাই হয় প্ৰতিবাৰ
উম সেইতো
বাকীটো আৰু ইয়াত তিল পিঠা তেল পিঠা থাকেই।
উম থাকে মই তিলৰ পিঠাটো মানে তিলৰ লাৰুটো তোমাৰ ভাল নালাগে কিবা এটা।
ছেম মইও তিলৰ লাৰু হওক তিলৰ পিঠা হওক মোৰ মানে ইমান এটা ভাল নালাগে। মানে তিল লাৰুটো মোৰ মানে তোমাৰ তিতা তিতা লাগে খালে।
লাৰুটো ভাল লাগে চাবাচোন মান আঠা আঠা লাগে কি পিঠাটো কিবা ভাল নালাগ মই পঠাটো বেয়াওঁ বেয়া পা।
উম হম।
সেইটোয়ে। আৰু এই গৰম হত পিঠা বনাোৱাটো বহুত টান বহুত গৰম।
বিহ বছৰটো এবাৰেই আহে।
হে সেইটো দিয়া তে তুমি বনোৱা। মইত কিবা কাম কৰি দিওঁ এতিয়া।
ঠিক আছে দিয়া।
উ।